অ'
কি খবৰ?
ভাল, ভাল, তোমাৰ?
আছোঁ দিয়া ভালে, কি কৰি আছিলা?
এ, শুই আছিলো এনে।
শুই আছিলা?
উম।
আচ্ছা, আচ্ছা। ভাত-পানী খালা?
অ', খালি দিয়া। তুমি খালা?
অই খা-খোৱা নাই ৰবা, খাম হে। অলপ দেৰিকে, এই মায়ে তোমাৰ আমৰ আচাৰ বনাব, আম কাটি আছে।
উম।
কেঁচা আম। তাকে ৰখি আছোঁ ভাত খাম আৰু দেৰিকে।
অ', এটো কেঁচা আম পোৱা যায় নেকি?
পাপাই পাইছে ক'ত বা পাইছে জানো। পাইছে ক'ত। ক'ৰবাত লৈ আহিছে।
অহ।
উম।
তোমাৰ মায়ে বোলে বহুত টেষ্টি আচাৰ বনাই?
অ মায়ে আচাৰ বনাই নহয়। তোমাক লাগিলে কবা মানে এ।। এতিয়াও আছে। তোমাৰ ভেজিটেবল আচাৰ আছে আৰু জলকীয়া আচাৰ আছে।
কিমান প্ৰাইজ জলকীয়াৰ আচাৰ?
জলকীয়া তোমাৰ জলকীয়া আৰু ভেজিটেবল মানে এটাত হাণ্ড্ৰেডকে আৰু।
অহ অহ।
বস্তু বোৰ কিনোতে বনাওঁটেও। জাই ন? পইচা বহুত খিনি। গোটেই খিনি লাগিলে কবা অলপ মান কমাই মেলি দিম। কবা দেই ঘৰত সুধিবা ভেজিটেবল আচাৰো আছে। লাগিলে কবা?
ঠিক আছে।
ঠিক আছে এবাৰ হেৰি দুৰ্গা পূজা পালেহি নাইবা দুূৰ্গা পূজা কেতিয়া নো? কেতিয়ালৈ হৈছে।
অক্টোবৰতে হৈছে লাষ্টৰ পিনেনে মাজতে পৰিলে গমেই নাপাওঁ। ৰবা
অ ন? যাবা নাই? এই বাৰ ক'ৰবাত
যাম বুলি ভাবিছোঁ তুমি?
যাম বাৰু প্ৰত্যেক বছৰে যাওঁৱেই যদি একো প্ৰব্লেম নহয়।
অহ।
তোমাৰ।। কাপোৰ চাপোৰ অ এতিয়াতো টাইম আছে। বহুত টাইম আছে বাৰু জুুলাই জু।। জুলাই, আগষ্ট, চেপ্তেম্বৰ আৰু তিনি মাহ আছেই মাজত।
এাকে
ত শুিলা
যোৱ বাৰত তোমই গীতানগৰ গলো
অ
কলনী গ'লো আৰু পাণ্ডু হলো
অ তিনি জেগঠে ব'লা
যোৱাবাৰ কিন্তু গীতা ভাল সজছে গীতানগৰ বৰ ধুনীয়া হৈছিল
অ গীতা নৌখন দেখিছো মানে মই বাহিৰৰ পৰাই দেখিলো ভিতৰত যোৱাই নহল
অ কিন্তু বৰষুণ দি বৰবাত কৰি দিলে বোকা পানী
সে ধুনীয়া মজাইছিলে আৰু বিৰাট
উম
এইবাৰ
কোৱা
এইবাৰ ক'ত যা ক'ত যাবা ভাবিছা
এইবাৰ লগৰ খিনি বা ক'ত যায়
আচ্ছা
তুমি ক'ত যাবা
মই তাকে এইবাৰ ক'ত বা যাওঁ যোৱাবাৰতো মই হেৰি তোমাৰ গ'লে আমি আৰ্য চাইদৰ ফালে যাওঁ আৰ্য আয় বিদ্যাপীঠ যে সেই স সিফালে তোমাৰ আমম হেটো সেফালে যাওঁ ফটা ফতাহিল আমবাৰী
অ
আৰু লতা শিলৰ ফালে
অ
সেই ফেন ফৰেনচিক ৰবা অ সেইটো চাইডে যাওঁ
আৰু হেৰি নহয় কি ললা এইবাৰ
হা
কাপোৰ কি ল'বা
কাপোৰ যোৱাবাৰ মই কাপোৰ নললোৱে মই বাৰ্থডেত পাইছিলো চালৱাৰ এযোৰ সেইযোকে পিন্ধি গলো পুৰনাই পিন্ধি গলো এইবাৰ কাপোৰ ল'ম বুলি ভাবিছো চালৱাৰ এজোৰকে লওঁ নিকি অনলাইনত
অফলাইন লোৱা ইমান ধু ধুনীয়া ধুনীয়া পাই ফেনচি বজাৰত কলনী বজাৰত
পায় ন কিন্তু অনলাইনত যে কমতে হয় অফাৰ পায় ন
মই ঈদত ল'লো বেছি লোৱা নাই। আঠশ টকা লৈছে এযোৰ।